ল্ল'। হেল্ল', শুনা পাইছা নে বা
হেল্ল', হয় শুনা পাই আছো। হেল্ল'। হয়, মই এনেই বহি আছিলো, তুমি?
অ এয়া খাই বহিছো বাকী খবৰ-খাতি কেনেকুৱা?
ভাল ভাল, তোমাৰ?
মোৰো একদম ভাল ভাল ভাল।
অ অ আৰু কি কি কৰিছা তুমি?
বহু বহুদিন হ'ল বোলো ময়ো এয়াই এনেই বহি আছো ধুনিয়াকে, তাকে।
অহ অহ অহ।
উম। বহুত দিন হ'ল বোলো তোমালৈ ফোন চোন কৰা নাই আজি এটা ভাল বিষয়ৰ ওপৰত কথা পাতো বুলি তোমালৈ ফোন কৰিলো ৰাতিপুৱাই।
হয় হয় কি বিষয় লয় এনে।
বিষয়টো মানে তোমাৰ এনে ধৰণৰ হ'ব যে আগৰ দিনৰ যি খেল খেলা ধূলা আছিল সেই খেলা ধূলনাৰ ধুলাত তুলনাত মানে আজিকালি দিনৰ যি মোবাইল গেমিং সেইটো ভাল নেকি সেই তাৰ ওপৰ কথা বুলি ভাবিছো কেনে হ'ব বাৰু বিষয়টো?
হয় হয় একদম ধুনীয়া বিষয় ভাল লাগিব আজি।
অ অ তাকে ময়ে আৰম্ভ কৰোঁ আৰু ন অলপ। উম মানে এতিয়া চাবলৈ গ'লে আগৰ দিনৰ খেলৰ তুলনাত আজিকালি দিনৰ যি মোবাইল গেমিং
হয়
খিনি বেয়া গুণ আছে মানে এফালে চাবলে গলে কিন্তু আমি এতিয়া বেয়াতোতো চালে নহব আমিতো ভালটোও চাব লাগিব হয় নহয় বাৰু
হয় হয়
উম তুমি এতিয়া চাবলে গ'লে ভালৰ ভাল দিশৰ ভিতৰত এতিয়া তুমি কি চাব তুমি এতিয়া চাবা হা মানে মোবাইল গেমিং খেলি কিছুমান মানুহে টকা উপাৰ্জন কৰি আছে সেইটো কথা তুমি গম পোৱা নাই
হয় হয় গম পাই আছো হয়
আৰু মোবাইল গেমিঙৰ ফলত কিন্তু মানুহৰ তোমাৰ মগজুৰ মান বিকাশো হয় মানে তোমাৰ হঠাতে মোবাইল গেমিঞৰ গেমটো কেনেকুৱা হয় হঠাতে মানে বস্তুটো হৈ যায় সেইকাৰণে মানে ব্ৰেইনটো একদম ফাচ হৈ গুচি যায় আচলতে বুজিছা
হয় হয়
ঔ মোবাইল গেমিংৰ মানে কথাটো কি হ'ল অ তুমি এতিয়া আমি আগৰ দিনৰ খেলবোৰ কেনেকুৱা আছিল আগৰ দিনৰ তোমাৰ লুকা ভাকু তোমাৰ ফুটবল ভলীবল তাৰপিছত ত এইবিলাক এ ক্ৰিকেট তেনেধৰণৰ খেলবোৰ আছিল কিন্তু সেইবোৰ খেল এতিয়াও আ আছে বাৰু কিন্তু ইমানো আজিকালি মানে নৱপ্ৰজন্মৰ মাজত দেখিবলৈ পোৱা নাযায় হয় নহয় উম ঠিক সেই আগৰ দিনত কি আছিলে আগৰ দিনত আমি একদম ধুনীয়াকে এ আবেলি হয় স্ক স্কুলৰ পৰা আহো আহি একদম কাপোৰ কানি বেলেগ কাপোৰ কানি পিন্ধো পিন্ধি একদম ধুনীয়া তেনেকে ফিল্ডলৈ ওলাই যাও ওলাই গৈ ফিল্ড মানে পথাৰ তেনে ধৰণৰ মানে ওলাই যাওঁ ওলাই গৈ একদম সকলো গাঁৱৰ ল'ৰা ছোৱালী মিলি একদম ধুনীয়াকে খেল খেলো হয় নহয়
হয় হয়
তাৰ তাৰ ফলত আমাৰ কি আছিলে তাৰ ফলত আমাৰ যি একতাটো আছিলে মানে তোমাৰ মানুহৰ প্ৰতি যি একতা আছিলে সেইটোও কিন্তু তেতিয়া ভাল আছিলে কতেই ক কবলৈ গ'লে আৰু অ আৰু তোমাৰ আগতে যে তেতিয়া সেইবোৰ যেতিয়া ফিজিকেলি যেতিয়া আমি খেল খেলা হয় আমাৰ কি হয় গম পোৱা নে? আমাৰ শৰীৰটো মেইনকে ভালে থাকে আচলতে। তোমাৰ এতিয়া তুমি এতিয়াুটবলটো খেলি যা' ফুটবলটো খেলাৰ লগে লগে ফুটবলটো লৈ তুমি মানে খেলোতে তুমি দৌৰিছা হয় নাই দৌৰাৰ লগে লগে তোমাৰ ঘাম ওলাইছে তাৰ ফলত তোমাৰ কিমান মানে শৰীৰটো কিমান ভাল হৈছে' আচলতে সেইটো একদম বহুত ভাল কথা। আছিলে, কিন্তু আজিকালিৰ দিনতটো তাৰ তুলনাততো তোমাৰ মানুহ বোৰেতো সেইবোৰ খেল খেলা দেখা নায যায় আচলতে হয়ে নহয় অ' এতিয়া আজিকালি ল'ৰা-ছোৱালী বিলাকে একদম সৰুৰ পৰা জন্ম হোৱাৰ পৰাই কি কৰে হাত মোবাইলটো লৈ একদমপুৰা মোবাইল গেমিং মানে এইটো ফ্ৰী ফায়াৰ খেলিব, পাবজি খেলিব হয়ে নহয়? আৰু এটা কথা তুমি শুনিছা নাই? এই সৰু সৰু ল'ৰা ছোৱালী বিলাকে যে সেই কিছুমান গেম খেলি যে পইচা যে উৰাই দিয়ে মাক বাপেক সেইটো কথা শুনিছ নাই তুমি, উম সেইটো এতিয়া কিমান ভয়ানক কথা হৈ গৈছা হয়ে নহয় বাৰু? তুমি এতিয়া চোৱাচোন! অ' এতিয়া চোৱাচোন! তুমি এতিয়া তোমাৰ এ তুমি তোমাৰ যেনিবা ল'ৰা এটা বা ছোৱালীজনী আছে দেই' তোমাৰ ল'ৰাটো আৰু ছোৱালীজনী যেনিবা মোবাইলত সেই এনেকুৱা মানে পইচা লগোৱা গেম খেলি দিলে' তোমাৰ পইচা লগাই দিলে' লগাই লগে লগে মানে কি হ'ল প্ৰথমতে যেনিবা তুমি পাঁ টকা লগালে দহ টকা পালে দেই' ধৰি লোৱা তাৰ পিছৰ পৰা তাৰ হেৰিটো এইটো বুলি মুটো বাঢ়ি গ'লো বাঢ়ি যোৱাৰ লগে লগে সি কি কৰিলে? সি একদম পাচশ টকা লগাই দিলে - পাচশ টকা লগাই দিয়াৰ লগে লগে পাচশ টকাাতটো হাৰি গল কি ভাবিছে কি এই বাাৰ হাৰিলো তাৰ পিছৰ পৰা জিকিম বুলি ভাবিলে ভাবি আকৌ লগাই দিলে আকৌ শাৰী - শাৰী - শাৰী - শাৰী মানে মানুহৰ মানে মাক বাপেকৰ টকা একাউন্ট খালি কৰি দিয়াও মানে কথা শুনিবলে পাইছো আজিকালি নিউজে চিউজে হয় নে নহয় উম, ঠিক সেয়াই মানে আমাৰ এতিয়া ভাল যেনেদৰে এ মোবাইল গেমিৰ পৰা ভাল যেনে দৰে মানে ভাল তেনেদৰে আমাৰ বেয়াও মানে বহু কথা আছে আচলতে সেইবাবে আমি ইমানো মানে মোবাইল গেমিংত মানে সোমাই যাব নালাগে যে আমাৰ জীৱনটো অকল মোবাইল গেমিঙতে হব মানে তোমাৰ শুৱতে উঠোতে বহোতে অকল মোবাইল টো যে হাতত লৈ মোবাইল মি কৰি থাকিব লিব সেইটো নহয় আচলতে তোমাৰ আগৰ দিনৰ যি খেল আছিলে মই যে কৈছিলো সেয়া মানে ফিজিকেলি যি খেল আছিলে সেইখিনি খেলাৰ ফলত তোমাৰ শৰীৰৰ মানে কিমান ভাল হৈছিলে। হয়ে নহয় আৰু তোমাৰ এতিয়া একমাত্ৰ চকু কেইটা চকুকেইটা তুমি মোবাইল গমিংটো খেলি থাকোতে চকুকেইটাই একে চাইছ মোবাইলটো হয় নে। তাৰ ফলত তোমাৰ চকুতটো বেয়া হৈ গৈছে কিন্তু তুমি এতিয়া যেতিয়া ফিজিকেলি তুমি এতিয়া খেলখন খেলিছা পথাৰত তোমাৰ তাৰ মানে তাৰ ফলত তোমাৰ কিন্তু উপকাৰহে হৈছে হয়ে নহয়।
উপকাৰহে হৈছে হয়।
ঠিক সেইয়াই মই সেইখিনিয়ে কলো তুমি কোৱাচোন তাৰ ওপৰত অলপ মতামত দি দিয়া।
হয় - হয় এতিয়াৰ লগতে আগতে বেলেগ বহুত বেলেগ আছিলে খেলৰ হেৰিতটো ম সংজ্ঞাটো আগতে আছিলে আগতে সকলো ফিজিকেলি আছিলে। ফিজিকেলি খেলিলে কি হয় শৰীৰৰ বহুতো বিকাশ দেখা যায় বৰ্তমানত বৰ্তমানত অকল আঙুলি আৰু আঙ পলি আৰু চকুৰ প্ৰয়োজন আৰু মাথাটোৰ প্ৰয়োজন বৰ্তমান খেল বৰ্তমান খেলে ছাত্ৰ ছাত্ৰীসকলৰ এনেকুৱাকৈ মোহিত কৰি পেলাইছে যেন তেওলোকে অ, লগৰীয়া ছাইদৰ ঘৰৰ লগৰজনৰ লগতো স বতা ন্বতা ন্বতা হৈছে মানে মোবাইল
মই যে কৈছিলো কি অ, মই যে কৈছিলো যি সামাজিক একতা সেইটো আজিকালি হেৰাই কৈছে আচলতে হয় কোৱা উম, কোৱা?
হয় তাৰপিছত মানে কি হৈছে আগৰ দিনৰ খেলসমূহ বহুত টো মানে ভাল আছ আছিলে বৰ্তমানৰ এতিয়া উম, সকলো ছাত্ৰ ছাত্ৰীসকল অকল মোবাইলতে জড়িত হৈ হৈছে।
উম, মোবাইলতে জড়িত হৈ আছে হয় - হয় উম। উম, তাকে তুমি এতিয়া অ, শুনি আছো - শুনি আছো কোৱা।
বৰ্তমানৰ মই ভাবো বৰ্তমানতকৈ আগৰ খেলখিনিয়ে মোৰ মতে ভাল আছিলে।
ভাল আছিলে হয় - হয় ভাল কথা কৈছা সেইটো আৰু উম, তুমি এতিয়া যিখিনি কথা কলা অ, সেইখিনিয় ভাল লাগিছে মানে তোমাৰ এতিয়া আমি মানুহ বোৰে আচলতে কথাটো বুজি পাব লাগে যে কি বেয়া কি বেয়া কাৰণ আমি যেতিয়া এতিয়া মোবাইলটোতে সোমাই থাকো মোবাইলটোৰ পৰা আমাৰ এ উপকাৰ হৈছে উপকাৰ নোহোৱা নহয় কিন্তু আমাৰ অপকাৰো কিন্তু বহুত হৈছে তুমি এতিয়া ঘৰতে একদম বিছনাখনত পৰি যদি মোবাইলটো যদি একদম দিনৰ পৰা ৰাতিলৈকে যদি তুমি গেম খেলি থাকা তোমাৰ কি কি হ'ব তোমাৰ যি মগজু মগজু একদম তোমাৰ মানে তুমি চাবাচোন গেম খেলি পেলাই বিচনা পা উঠি দিয়াৰ লগে, লগে মাথা চাথা ঘূৰি যায়, তাৰপা চকু বিষ খাই সেইবোৰ হয়। সেইবোৰ হয়, আৰু আজিকালি এটা কথা তুমি তুমি এতিয়া লক্ষ্য কৰিছানে এই সৰু, সৰু ল'ৰা ছোৱালীবিলাকে যে আজিকালি সৰুতে চছ মা ল'বলগীয়া যে হৈছে সেইটো কথা।
হয়, হয়, হয়।
এইটো আচলতে তাৰ-তাৰে পৰিণতি, এই মোবাইল চোৱাৰ পৰিণতি আচলতে। উম, উম, উম, বাৰু কোৱাচোন অ'। কোৱা তুমি অলপ কোৱাচোন?
হয়, মই কি ক'ব বিচাৰিম যে আগৰ দিনৰ খেলৰ যি মানে ছাত্ৰ মানে ছাত্ৰ ছাত্ৰী লগত ইজনে সিজনৰ যি এটা ভাল মানে বন্ধুত্ব আছিল বৰ্তমান দেখা পোৱা নাযায় মানে আজিকালি কি হৈছে এই চাইডৰ ঘৰৰ ল'ৰাজনকে ভালকে চিনি নোপোৱা হৈছে নিজৰ মোবাইলৰ লগত জড়িত থাকি গেমৰ আজিকালি বহুত বাহিৰৰ, বাহিৰৰ দেশৰ ল'ৰাৰ লগত যেনে ফ্ৰীফায়াৰ বিজি এম আই এইবিলাক খেলা ধূলা দে খা যায়, এইবিলাৰ লগতে জড়িত হৈ থাকে।
উম।
আৰু তেওঁলোকে মানে উ যেতিয়া মোবাইলৰ লগ ত মোবাইলৰ গেমৰ লগত জড়িত হৈ থাকে, বাহিৰা কথা বৰা একো মানে তেওঁলোকে কাণসাৰে নকৰে।
হয়।
হয়, সেইসমূহ মানে দেখা যায় যি মানে মোবাইলৰ লগত জড়িত বস্তুটো ইমানো ভাল দেখা নাযায়।
হয়, হয়।
হয়।
আচলতে উপকাৰ যিমান আছে, তাতকে বেছি অপ কাৰহে আমাৰ হৈছে ক'বলৈ গ'লে হয়, নহয় বাৰু এতিয়া অহ, অপকাৰ বেছি যে, মেইনকে শৰীৰটো তোমাৰ শৰীৰটো এটা কথা কিন্তু হয় যে মোবাইল গেমিং খেলিলে মানে তোমাৰ ব্ৰেইনটো ফাষ্ট হয়, মানে ফাষ্ট বুলি কেলে কয় মানুহে তুমি মানে তাত কি হয়, মানে ইফালৰ পৰা তাত মানে তুমি গম নোপোৱা নহয় কোনফালেদি তোমাৰ হেৰিতটো আহিব শত্ৰুটো আহিব শত্ৰু আহি তোমাক গুলিয়াই দিব সেইটো কথাটো গম নোপোৱা, সেইকাৰণে তুমি চবফালে একদম মন দি থাকা আৰু মানে তোমাৰ ব্ৰেইনটো বহুত ফাষ্ট হৈ যায়, কাৰণ মানে যদি তুমি সো অ', সোঁফালে চাই আছা বাওঁফালৰ পৰা যদি মাৰি দিলে তুমি ঘপককে ঘূৰি বাওঁফালে মাৰি দিব পাৰিব মানে সেইটো, সেইটো আচলতে ব্ৰেইনফাষ্ট
হয়, হয়, হয়, সেইটো এটা ভাল লক্ষণ বাৰু। হয়।
কেনেধৰণৰ মানে জ্ঞান মানে তোমাৰ ব্ৰেইন ফাৰষ্ট ফাষ্ট হোৱা নাছিল, সেইটো নহয় আকৌ কাৰণ আগৰদিনত মানে তোমাৰ যি উম, এতিয়া তুমি ঘৰৰ ভিতৰত বহি পেলাই তুমি এ চি লগাই একদম মোবাইল গেমিং খেলি আছ ছা তুমি কিন্তু সেইটো তোমাৰ শৰীৰৰ কাৰণে অনিষ্ট হৈছে, কিন্তু তুমি যেতিয়া অ', তুমি যেতিয়া বাহিৰত খেলিবা, ফিল্ডত খেলিবা, পথাৰত খেলিবা, তাৰ তেতিয়া কি হ'ব তেতিয়া একদম যি প্ৰকৃতিটো প্ৰকৃতিৰ মানে যি বতাহ এক দম ধুনীয়াকে পাই থাকিবা উশাহ নিশাহ ল'বলৈও ধুনীয়াকে পাবা আৰু তোমাৰ সেইবাৱে মানে তোমাৰ মই ভাবোঁ মানে মোৰ ফালৰ পৰা ক'বলৈ গ'লে তোমাৰ আগৰদিনৰ যি খেলসমূহ আছিল সেইখিনি মানে বেছি উন্নত আছিল বুলি মই ভাবো কাৰণ আজি আজিকালিৰ দিনত এ মোবাইল ফোন ওলাইছে যদিও মানে তাৰ পৰা বহুতৰ লাভ হৈছে যদিও মানে অপকাৰ বহুতো খিনি হৈছে আচলত মেইনকে তোমাৰ শৰীৰৰ অপকাৰ হৈছে, হয় হয় উম। তাকে তোমাৰ লগত আজি কথা পাতি ভালেই লাগিল আহ। এই ভৱিষ্যতলৈ এনেধৰণে কথা পাতিম বুলি মানে বিশেষ বিষয়ৰ ওপৰত। কথা পাতিম বুলি আশা থাকিল বাকী আজিলৈ হ'ব দিয়া।
অ হ বাৰু দিয়া হ'ব অ।